হেল্ল, হয়। আপোনাৰ নামটো কি?
হয় মোৰ নামটো অমলান হয় এনেই।
অ। চা
আপোনাৰ?
অ, মোৰ নামটো আপোনাৰ হেৰি হয় বিশাল হয় মোৰ নামটো।
অ', অ। আপুনি কৰ হেৰি নহয় জানো কাৰ্বি আংগল নহয় জানো?
মটো চাইডৰ, আপুনি কৰ? গুৱাহাটী চাগে ন? অ, আচ্ছা আচ্ছা, ঠিক আছে। মই আচলতে কাৰ্বি আংত তেনেকে অৰি নলী নহয় মই। আচলতে মই আপোনাৰ। হেৰি হয়, গুৱাহাটীৰে হয় মোৰো। গুৱাহাটী যহানগৰ ছাইদৰ হয়
হয় হয়।
অঁ বাকী আপোনাৰ ঘৰত ভালে ন।
অ ভালে।
অ অ ভালে আছো দিয়ক। বাকী কওকচোন আপোনাৰ ঘৰৰ। অখন ফেমিলীৰ কথা কওঁক।
দেউতা ধৰি লওক খেতিও কয়।
অ।
আৰু মাহ দেউও ঘৰতে কাম কৰে আপোনাৰ।
অ নাই মোৰো দেউতা খেতিয়ক হয় আৰু মাক। তেনেকে হাউচ ৱাইফে হয় তথাপিও মানে। খন খেতিত মানে হেল্প কৰি দিয়ে দেউতাক আৰু। বাকী তেনেকে মোৰ। এজন দাদা আছে দাদা বৰ্তমান মানে এনেই আছে আৰু অকণ দাদাও বেছি পঢ়া শুনা কৰা নাই যে। বাছ তেনলৈকে বহিছে। চ হে দাদাও অকণ খেতি বাতিৰ কামতে লাগি আছে আৰু আজিকালি খেতি বাতি কৰিয়ে মানে এইবোৰ আৰু।
অ অ।
এ এতিয়াও এনেওতো আজিকালি মানে ডিগ্ৰী কৰা বোৰেই চাকৰি নাপায় আৰু
হয়।
এতিয়া দাদাই ক্লাছ টেন বহিছো যিহেতু ক'ত চাকৰি পাব। আৰু
হয় নাই টেনত বাৰু নতুনকে অসমৰ প্ৰধান চৰি অসমৰ মানে মুখ্যমন্ত্ৰীয়ে নতুনকে কিবা উলিয়াব বুলি কৈছে বাৰু।
অ নহয় সেইটো হয় ন। আকৌ মাজতে শুনিছিলোঁ যে দশম শ্ৰেণী পাছ কৰা ষ্টুডেণ্টবোৰৰ কাৰণে যিটো চাকৰি মানে উলিয়াব। টো চাকৰিত মানে অ হায়াৰ আপোনাৰ মানে ধৰি ল উচ্চ শিক্ষ শিক্ষিত যুৱক যুৱতীসকলে মানে এপ্লাই কৰিব নোৱাৰিব বুলি শুনিছিলোঁ তাত। জানো এতিয়া কি হয়? বাৰু সেইটো হ'লেতো ভালে হ'ব আচলতে মানে এতিয়া ক্লাছ দশম শ্ৰেণীৰ কাৰণে মানে চাকৰি ওলালেও। তাত মানে উচ্চ শিক্ষিত যুৱক যুৱতীসকলে এপ্লাই কৰি দিয়ে। অ তাত আবেদন। কৰি দিয়া সেইকাৰণে মানে অকণ প্ৰব্লেম হয় বাৰু।
অ
অ বাৰু যিয়ে নহওক দে স যাওক বিজনেছো বেয়া নহয় মানে আহ এটা প্ৰকাৰে এইটো বিজনেচে হয়। ইয়াতে খেতি বাতি যিহেতু লাগি আছে। বিজনেছে হয় দিয়কচোন। মানে উ অকণ পইচা কমকৈ আহি আছে বাৰু কিন্তু চলি যায় আৰু ঘৰখন এতিয়া বৰ্তমানৰ হয়
চলিবগে হৈ যায় বাৰু হয়।
হয় যায় বাৰু বাকী আপুনি গৈছে আপুনি সকলৈ শিক্ষকৰ পৰা কৈছে।
হয় মই স্কুলটো আপোনাৰ মৰিগাঁও শংকৰদেৱত কৰিছিলোঁ।
আচ্ছা উ মই আপোনাৰ স্কুলিং মই আপোনাৰ জয়ানগৰতে কৈছো মই।
হয় হয়।
আপোনাৰ এইটো মানে একদম মানে এক প্ৰকাৰে জয়ানগৰ নপৰে অ' চাইদত-চাইদত, মানে আপোনাৰ শংকৰদেৱ, তন বুলি ক'ব নোৱাৰি মানে জাতীয় বিদ্যালয়।
হয়-হয়।
জাতীয় বিদ্যালয়ৰ পৰা কৈছোঁ মই।
হয় মোৰ মানে মাজতে সেই মৰিগাঁত আহি থাকিব লগা হৈছিল হে তেতিয়া স্কুলিংটো স্কুলটো ইয়াতে কৰিছিলো।
অ-অ ঠিকে আছে আপুনি বাকী কিবা চাকৰি তাকৰি লৈ এপ্লাই কৰি আছা নেকি?
চাকৰি এতিয়া বৰ্তমান যোগদান কৰিব পৰা নাই। এতিয়া বৰ বৰ্তমান মানে কি বুলি কম এতিয়া বৰ্তমান মানে সে প্ৰচেষ্টা চলাইছো।
অহ, বোজিছো-বুজিছো। নহয় আজি মই মানে আপোনাক কেইবাটাও চাকৰিত ত মানে আবেদন কৰিছো মই। আচলতে এতিয়া মই ভাল তে মানে শিক্ষা প্ৰাপ্ত হোৱা নাই যে মোৰ। ভালকে শিক্ষা শিক্ষিত হোৱা নাই ন ময়ো আপোনাৰ পঢ়িয়ে আছো বৰ্তমান। মই আপোনাৰ প পঢ়িয়ে আছোঁ চ' এতিয়া মানে আপোনাৰ হোৱা নাইকিয়া সেইকাৰণে আবেদন কৰিছোঁ আৰু দুটামানত আপোনাৰ য'ত অকণ মানে ধৰি লওক মানে শিক্ষাগত অৰ্হতাটো মানে কম লাগে। তাতপেই কেইটামানে চাকৰিত এপ্লাই কৰিছোঁ কিন্ত মানে এতিয়া পাম নাই সেই সুযোগ? ন দিব নাই তেওঁলোকেহে জানে আৰু।
হয়-হয় সেইটোয়ে-সেইটোয়ে সময়লৈ কথা।
আপোনাৰ দেউতাৰ বাৰ্ষিক কাই কিমান?
বাৰ্ষিক মানে ইমানটা নহয়। উম, কিমান গোটেইখিনি মিলাই পেলাই গোটেই বছৰটো দুশ পঞ্চাশ চৰি মানে দুই লাখ পঞ্চাছ হাজাৰ মান হৈ যায়।
অ আচ্ছা-আচ্ছা মানে ঘৰখন চলিব কে হৈ যায় ন।
অ যেন তেন মানে ঘৰখন বছৰটো চলিব পৰাকে হয় যায়।
আচ্ছা মোৰ দেউতাৰ বাৰ্ষিক আয় অ, আপোনাৰ সেয়াই এক- লাখ -নব্বৈ -হাজাৰ ওচৰে -পাজৰে হ'ব।
হয়- হয়
তেন ঘৰখন চলি যায় আৰু মানে সেয়াই আৰু মানে ধৰি লওক আজি ঘটিলে মানে কালি খাম আৰু তেনেকুৱা নিচিনা।
অ', - অ, '
তাকে আপোনাৰ ঘৰৰ কোন কোন আছে? ককচোন ঘৰত অকন কওক তেওঁলোকৰ কথা?
ঘৰততো মোৰ মা আছে বাইদেউ এগৰাকী আছে।
উম,
আৰু ভাইটি এটা আছে। বা কিমান অ, প্ৰথম শ্ৰেণীত পঢ়ি আছে।
অহ,
হয় আৰু, বাকী কিমান বাইদেউ যোৱা বছৰ বিয়া হৈ গ'ল।
অ, আচ্ছা বুজিছোঁ মোৰো আপোনাৰ হেৰি আছে মোৰ দাদাটো আছে বুলি আপোনাক ক'লোৱেই মই ইতিমধ্যে। আঃ আৰু মোৰ - মোৰ, ভণ্টি এজনীও আছে, তাই বহুত সৰু হৈ আছে মানে। বহুত সৰু হৈ আছে আৰু ভণ্টিজনি আচলতে নিজৰ ভণ্টি বুলি, মানে নিজৰে হয়, কিন্তু মানে আপোনাৰ মানে তুলনীয়া আৰু, ভণ্টি জনি।
উম -উম
উম, আটচা সেয়া আৰু মানে ধৰি লওক এতিয়া মানে নিজৰ বুলি ক'বলৈ গ'লে দাদা আছে আৰু বাকী ভণ্টিজনীও নিজৰে, আৰু, নিজৰে হয়, তুলনীয়া যদিও নিজৰে হয়। সেয়াই আৰু মানে বাকী সে, আপুনি তাত কেনেকুৱা বতৰ কেনেকুৱা আজি তাত?
বতৰটো তাত অলপ ইয়াত অলপ ডাৱৰীয়া হৈ আছে বাৰু।
অ, আমাৰ ইয়াতো ডাৱৰ হৈ আছে মানে অকণ কলা হৈ- হৈ আহি আছে। মানে, ৰাতিপুৱা অকণ মেঘ, মেঘে গ-গৰজি আছিলে মানে। মই ভাবিছোঁ বৰষুণ দিব বুলি তাইচত নিদিলে। এতিয়া মানে ক'ব নোৱাৰি বতৰ, বতৰতো তেনেকুৱাই এতিয়া মানে মেঘগৰজী, থাকিলে মান অকণ পিছত আকৌ, অহ, মানে মুকলি হৈ যায় আকাশ।
হয়- হয় বাকী আপুনি খোৱা -বোৱা কৰিলে?
খোৱা - বোৱা ৰাতিপুৱা মই অকণ উঠোতে মানে দেৰি হয় মানে ৰাতি অকণ মানে সেয়া অকণ খেতি ছিজন চলি আছেতো, ত, কাম মানে ভঁৰালত মানে, ধান মানে ওলোৱা সোমোৱা কৰিব লাগে যে কালি অকণ মানে ঢেৰ কাম আছে ছিলে অকণ দেৰি হৈ গল শোওঁতে সকল ৰাতি ৰাতিপুৱা উঠোতোই মানে অকণ লেট হ'ল এতিয়া মানে অকণ মই গা পা ধুই আহিছো আৰু কিবা খাম অকণ পিছত আৰু ৰাতি আপোনাৰ সেয়া ভাত ভাত খাইছো আৰু ভাত মই আকৌ মাছ মাংস মানে এইবোৰ নাখাও আমাৰ মানে মাছ মাংস মোৰ মানে বেয়া পা আগত খাইছিলো মানে মই এটা সময়লৈকে তাৰ পিছত এতিয়া এৰি দিলো মই বোৰ মানে অলপ বেয়াও লাগে দিয়কচোন এতিয়া মানে আচলতে আধ্যাত্মিকো আছে মোৰ অকণ প্ৰকাৰে কব গ'লে আধ্যাত্মিক দৃষ্টিকোণৰ পৰাও মানে চাব গলে এইবোৰস্তু নোখোৱায়ে ভাল মানে এতিয়া কিছুমান মানুহে এইবোৰ অ কিছুমান মানুহে এতিয়া খাই বাৰু এইখন এয়া তেওঁলোকক মই বাধাও নিদিওঁ কাৰণ সকলোৰে মানে নিজ ব্যয়ক্তিগত কথা থাকে কিন্তু কথাটো হ'ল মানে বা নাখালে ভাল মানে কাৰণ দিয়কচোন এতিয়া ধৰি লওক আজিকালি মানে যিবোৰ বস্তু আমাৰ প্ৰত্য়েকটো বস্তুত মানে সাড়ৰ মানে ব্যৱহাৰ কৰে হা এটো হড বুলি ক'লে মানে এক প্ৰকাৰে ঠিক নহ'ব মানে ধৰি লওক সাৰ মানে কি মানে ধৰি লওক মানে মানে বস্তু অ কীটনাশক হৈ গ'ল বস্তুবোৰ ন পিঠখ বস্তু হৈ গল বা ধৰি লওক আহ এতিয়া মাছ মাংসৰ কথাই ধৰি লওক তাত মানে আপোনাৰ অ মানে বহু সময়লৈকে ভালে ৰাখিবলৈ যিবোৰ বস্তু মানে বৱহাৰ কৰা হয় হ কিছুমান তাৰ আপোনাৰ দ্ৰব্য যিবোৰ ব্যৱহাৰ কৰা সেইবোৰ আমাৰ দেশত গলে মানে আমাৰ ক্ষতিসাধন কৰে
হয়
সেইকাৰণে মানে সেইবোৰ বস্তুখুৱাই ভাল আৰু পিছে মই মানে এইবোৰ ভাবি এৰা নাই মই অকণ আধ্যাত্মিক দৃষ্টিকোণৰ পৰাহে আহিছো মই এতিয়াও পিছে মোৰ অকনমান আহে মনত আকৌ মানে মই আৰম্ভ কৰো নেকি খোৱাটো বুলি কিন্তু আকৌ সেয়াই মানে নিজক অকণ মানে মই বন্ধ কৰি ৰাখো আৰু
হয় বাৰু চাই লওক সেইটো পৰিস্থিতি লৈ কথা
পৰিস্থিতি লৈ কথা সঁচাই আছে বাকী আপুনি মাছ মাংস খায়নে
মাছ মাংস নাই মোৰ ইমান এটা নচলে বাৰু মাজে মাজে খাওঁ খালি মানে কিমান দুই তিনি মাহৰ মোৰে মোৰে মই বাকী কালি ৰাতিটো কালি ৰাতি ধৰি আপোনাৰ ৰুটিকে খালো মই
হয় হয়
মানে ৰাতি ৰুটীটো খোৱা যায় তেতিয়া ধৰিলেও অলপ অ ওজনটো কমাব কাৰণে ভাল ন
হয় হয় বুজিছো বাকী আপুনি বিয়াবোৰ পাতিলে নেকি
বিয়া বাৰু নাই অহা বছৰলৈ ভাবি আছো আহ ছোৱালী আপোনাৰ এই অ ৰঙিয়াৰ হয়
ৰঙেশ চাইলৰ ন বাৰ ৰঙগিয়াৰ আপিসকল অকণ বদমাছ থাকে দেই মই শুনিছো তেনেকুৱা
অ অ বাকী হেৰি আপোনাৰ
মোৰ তেনেকে মানে এতিয়ালৈকে মই চেষ্টা চলাই আছো মানে
হয় হয় বাকী আপোনাৰ মা কি কৰি আছে
মা বৰ্তমান ঘৰতে আছে মা হাউচৱাইফ হয় তেওঁ অকণ ৰন্ধা বঢ়া এইবোৰ কৰি আছে
হয় মানে কি গৃহণী ন
অঁ গৃহিণী মা গৃহিণী হয় সেয়াই বাকী আপোনাৰ হেৰি কি কৈছিলো আপোনাৰ ব্যক্তিগত জীৱনত সকলো ভালে ভালে চলি আছে নে
হয় চব ভালে চলি আছে বাৰু
অ কিবা অসুবিধা হ'লে মোক অ অ বুজিছো বুজিছো অ আপুনি কিবা পইচা ঘটি আছে নেকি কিবা প্ৰকাৰে বেলেগ কিবা প্ৰকাৰে বেলেগ কৰ'বাত চাকৰিত চাকৰিত কিবা যোগদান দিছে নেকি আপুনি
চাকৰিতটো বৰ্তমান যোগদান দিয়া নাই বিচাৰি আছো বাকি এতিয়া দেউতাক অলপমান মাজে মাজে ধৰি লও
সহায় কৰে আৰু ন দেউতাই মানে কি মাহত আপোনাক কিবা এটা খৰচ দি আ চাগ
হয় মানে যিটো ধৰি লও অলপ পইচা পায় তাৰ পৰা ধৰি লওক কিবা এটা দি দিয়া
আহ আচ্ছা কিমান মান দিয়ে নো
বেছি নহয় বাৰু দুইৰ পৰা তিনি হাজাৰ টকা। হয় এতিয়া ধৰি ল যেন তেন। চলিব পৰাকে হৈ যায়।
অ আচ্ছা আচ্ছা বুজিছোঁ কিমান কিমান কিমান মাটি আছে আপোনালোক।
আমাৰ ইমান বেছিও নাই বাৰু আমাৰ পাঁচ বিঘা।
আচছা আচছা বুজিছো ঠিকে আছে বাৰু। বাকী আধিটো কৰে নেকি আপুনি?
কি কয়?
মানে আধিত কৰে নেকি খেতি বোলো? হেল্ল'
হেল্ল'
অ খেতি যে আধি কৰে যে আপোনাৰ
হয় সেইটো বিষয়ে মই ইমানটা নাজানো মানে দেউতাই বেছিকে জানে এইবিলাক।
অ আচ্ছাচোন নয় খেতি মানে আপোনাৰ মাটিডোখৰ নিজৰে নে নে বেলেগৰ পৰা লোৱা। জহ মানে দেউতাই নিজৰ বছৰে ঘটিছে নে ন ককাৰ পৰা পোৱা।
সেইটো ককাৰ পৰা লোৱা।
ককাৰ পৰা পোৱা ন। ঠিকে আছে ঠিকে আছে আৰু বাকী সেয়াই আৰু ঠিকে আছে দিয়ক মোৰো অকণ কাম আছে।
হয় হয় হয় ঠিক আছে দিয়ক পিছতকে কল কৰিম।
ঠিক আছে।